হেল্লো'
হেল্লো' এইয়া এনেই আছো, তুমি?
মই আছো এনেই, ভাত পানী বনালা?
অ এই বনাই মেলি হৈছে আও।
অ, ঘৰত ভাল?
অ ভালেই, তোম আপোনালোকেৰ?
ভাল ভাল, গমৰ কেনেকুৱা পৰিছে?
গৰম পৰিছে আও!
এতিয়াতো গৰমটো অকমান কমিছেই বাৰু।
উম
মই তোমাৰ লগত কথা এটা আলোচনা কৰিম বুলি ফোন কৰিছিলো মাজিত এতিয়া গৰমতো পৰিছে মাজতে বহুত গৰম হোৱাও দেখা পোৱা গৈছে মানে
হয়
আৰু এই গৰম মানে উত্তাপ বৃদ্ধিৰ কাৰণ সমূহ আৰু আমি ইয়াৰ কিবা সমাধান উলিয়াব পাৰো নেকি তাৰ বিষয়ে আলোচনা কৰিম বুলি ফোন কৰিছিলো তুমি পাৰিবা নে অকমান টাইম দিব
পাৰিম অ
অ উত্তাপ বৃদ্ধি মানে দিনক দিনে উ উত্তাপ বৃদ্ধি মানে পৃথিৱীৰ গড় উষ্ণতা বৃ দ্ধি হৈ দিনক দিনে গৰমৰ প্ৰভাৱ বেছি
হয়
ইয়াকে মানে উত্তাপ বৃদ্ধিৰ ফলত আমাৰ বহুতো সমস্যা হৈছে ইয়াৰ ফলত আমাৰ এ মেইন সমস্যা ডাঙৰ সমস্যাটো যে আমাৰ মানুহ বিলাকৰ বেমাৰ আজাৰ হৈছে বেমাৰ আজাৰ ফলত বহুতো মানুহৰো মানে মৃত্যু মুখত পৰিছে আকৌ কিছুমান মানে এনেকোৱা উ জটিল ৰোগতো পৰিছে ইয়াৰ কিছুমান কাৰণ হৈছে এ আম মানে আমাৰ গে এনেকয়ে গৰম পৰিছে আমাৰ শৰীৰে সেই গৰমতো মানে সহ্য কৰিব পৰা নাই তাৰ ফলত আমাৰ দেহত বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি কৰিছে
উম আমি সেয়া নহবলৈ মানে আমি গছ গছনি কটা বন্ধ কৰিব লাগিব। তাৰ পিছত আমি কাৰ্বন ডাই অক্সাইড গেছ মানে হেৰি কৰিব লাগিব।
কি কৰিব লাগিব আমি ইয়াৰ প্ৰধান কাৰণ বিলাক হৈছে দুটা কাৰণ আছে ইয়াৰ এটা কাৰণ হৈছে মানৱ সৃষ্ট এটা হৈছে প্ৰাকৃতিক আমিতো প্ৰকৃতিয়ে যিখিনি মানে সৃষ্টি কৰি আমাক মানে যিটো উত্তাপ দিছে সেইটো প্ৰাকৃতিক কাৰণ আৰু কিছুমান মানে মানুহৰো কিছুমান দুখ আছে তাৰ ফলত সেই কামখিনি হোৱাৰ ফলতো গৰমৰ বৃদ্ধি হৈছে যেনে আমাৰ মানুহে এতিয়া গছ গছনি কাটি খৰাং কৰিছে সেই গছ গছনিয়ে মানে ধুনীয়া ধুনীয়া আমাৰ গছ গছ নিৰো প্ৰয়োজন হয় কিন্তু কাটিবও লাগিব যদি এডাল গছ কাটো আমি মানে দছডাল যিমান পাৰো মানে গছ গছনি ৰুব লাগে আৰু সংৰক্ষন কৰিব লাগে আমি যধে মধেে গছ কাটিব নালাগে
হয়
ইয়াৰ ফলত আমাৰ মানে গছ গছনি কটাৰ ফলত কাৰ্বন ডাই অক্সাইড গেছটো গছে শুহিব নোৱাৰে অ গছ গছনিয়ে মানে কাৰ্বন ডাই অক্সাইড গেছটো শুহি লয় কিন্তু যদি গছ গছনিয়ে নাথাকে কাৰ্বন ডাই অক্সাইড গেছটো মানে আমাৰ উম বায়ুত থাকি আমাৰ গৰমৰ মানে উত্তাপটো বৃদ্ধি কৰে তাৰ ফলত মানে বহুতো অসুবিধা হৈছে আৰু এনেকোৱা কিছুমান মানৱ সৃষ্টৰ কাৰণ আছে যেনে আমাৰ এতিয়া ধৰি লোৱা গাড়ী বাইক কিমান মানে আজি কালিতো চ'ব যন্ত্ৰ পাতিৰ ওপৰতে বিশ্বাস কৰি মানে জীয়াই আছে বুলি ধৰিব লাগিব। এই মানে গাড়ী বাইক যদি আমি কমকৈ পৰিবহন কৰো তাৰ ফলত যদি আমাৰ মানে গাড়ী বাইকৰ পৰা ওলোৱা ধোঁৱাই আমাৰ বায়ু প্ৰদূষিত কৰিছে যাৰ ফলত মানে। এনে গৰমৰ মানে প্ৰভাৱ বেছি পৰিছে, আমি যদি এইটো কৰোঁ যে আমি ক'বালৈ গৈছো আমি কাৰোবাক যদি হঠাতে লগ পালো, সেই মানুহজনৰ লগত যদি আমি কথা পাতো তেতিয়া আমি গাড়ীখন চাইড নি ষ্টাট বন্ধ ক কৰিহে কথা পাতিব লাগে। এতিয়া কিছুমানে এনেকুৱা কৰে যে ষ্টাৰ্ট অন মানে গাড়ীখন অনেই ৰাখে, কিন্তু কথা পাতি থাকে এনেকুৱা ফলত মানে আমাৰ বহুতো অসুবিধা হয়। আকৌ ভাবা এচি, এতিয়াতো প্ৰত্যয়েক ঘৰ মানুহতে এচি আছে। গাড়ীত এচি, এই এচি বিলাক মানে যেতিয়া লগাও এচি আৰু ফ্ৰিজ এচি ফ্ৰিজ টো তেতিয়া মানে আমি বন্ধ কোঠালিত লগাব লাগে, ফ্ৰিজটো যদি আমি খুলি থৈ দিওঁ তাৰ ফলত মানে তাৰ পৰা এটা গেছ ওলাই, সেই গেছটোও আমাৰ মানে বায়ুত দূষিত কৰে আৰু সেই গেছটো টো মানে আমাৰ। অঁ অপকাৰ কৰে সেই অপকাৰ কৰা গেছটোৱে গৰমৰ বৃদ্ধি কৰে। তাৰ ফলতো মানে আমি সেইবিলাক নিয়ন্ত্ৰণ কৰিবলে আমি ফ্ৰিজটো যে এতিয়া খুলো লগালগ খুলি আকৌ বস্তু কেইটা ঠিক ঠিক ঠাক কৰি লগাই লগ বন্ধ কৰি দিব লাগে, আৰু এ চি পৰিমণটো আমি অলপ কমকৈ ব্যবহাৰ কৰিব লাগে।
এ যিসকল মানুহে এচি ব্যৱহাৰ কৰে সেই অকল মানুহতো এতিয়া এচি বা বাহিৰত ওলাইও থাকি থাকিব নোৱাৰে, যিহেতু গৰমে আৱৰি ধৰে আহে তেওঁলোক
হয় হয়, সেইটো মানে আমি তাৰ এটা হেৰি কৰিব পাৰো, আমি তাতে গছৰ তল বিলাকত থাকো গছৰ তলতো বহুত ধুনীয়া সতেজ বায়ু পায়। সতেজ মানে বতাহ পাই। সেইবিলাকৰ পৰা আমাৰ কোনো অপকাৰ নহয়, কিন্তু এছ পি বা আমি ফ্ৰিজৰ পানী খালে আমাৰ বহুতো অপকাৰ কৰে। আমি এইটো ফ্ৰিজৰ পানী নাখাই যদি আমি মাটি কলহত পানী ভৰাই থৈ সেই পানী যদি আমি খাওঁ, তেতিয়া আমাৰ মানে ফ্ৰিজৰ পানীতকৈয়ো আমাৰ মানে উম মাটিকলহৰ পানীয়ে দেহ টো সতেজ কৰি তুলিব। এতিয়াতো
টো হয় কিন্তু এই সেয়ে সেইয়ে পানী খোৱা খা খাওঁতে আৰু উম সেয়া কৰোতে আমাৰ আগৰ দিনৰ মানুহখিনি এতিয়াও সুস্থ হৈ থকা দেখা পাইছে। আৰু সেই যোন বিলাকে মানে ফ্ৰিজৰ পানী ব্যৱহাৰ কৰিছে। এচি ব্যৱহাৰ কৰিছে তেওঁলোকৰ স্বাস্থ্য বেছি বেয়া হোৱা দেখা যায়।
সেই স্বাস্থ্য খিনি বেয়া হোৱা কাৰণ বিলাক হৈছে যে, আমি কোনো ধৰণৰ কাম নকৰো। আজিকালিতো চব যন্ত্ৰ পাতিয়ে মানে কাম বন কৰা হয়। এতিয়া চোৱা বাচন ধুবলৈও এতিয়া মেচিনে মানে এনেকুৱা যন্ত্ৰ পাতি ওলাইছে যে আমি বাচনৰ হাতেৰে নঘহিলেও সেই মেচিনটোত ভৰাই দিলে হয়। কাপোৰ কানিও আমি মি চিনত ভৰাই দিলে হয়। কিন্তু আমি সেইখিনি নকৰি মানে সেই মেচিনত নথৈ যদি আমি নিজেই দুই এটা কাম কৰো। তেতিয়া মানে আমাৰ দেহেও দেহতো মানে তেজ চলাচল অলপ সবল হয় আৰু আমাৰ দেহত কোনো ধৰণৰ মানে বেমাৰ আজাৰৰ মানে ঠাই লব ঠাই লবলৈ মানে। সুবিধা নাপায় কিন্তু আমাৰ এতিয়া ধৰা বহুতে এতিয়া গো পালন কৰিছে সেই গো পালনৰ যিখিনি গ জীৱ জন্তুৰ পৰা ওলোৱা গেছ খিনিও আমাৰ বায়ু দূষিত কৰিছে কিন্তু আমি সেইখিনি যদি চাফ চিকুণ কুণকৈ থওঁ আৰু ঘৰৰ আঁতৰত থওঁ তাৰ পৰা আমাৰ বেমাৰ আজাৰ নহয় কিন্তু আমাৰ বায়ু মানে উত্তাপ বৃদ্ধি হব কিন্তু সেই উত্তাপ বৃদ্ধি আমি নিয়ন্ত্ৰণ কৰিবলৈ হলে আমি গছ গছনি ৰুব লাগিব এতিয়াতো বহুতৰে এনেকুৱা হয় যে কিছুমানে গৰু ছাগলী পোহ পালন দিয়ে নিজৰ পৰিয়ালটো চলিছে সেই সকল য যাতে তে গছ গছনি অধিক ৰুৱে আৰু আম মানে নিজৰ লগতে আনৰ স্বাস্থ্য কথাৰো বাবে সেইকাৰণে ম সেইটো আমি বিচাৰো এতিয়াতো যিহে গৰম পৰিছে তাৰ ফলত কৃষকসকলৰ বহুতো মানে অসুবিধা হৈছে কিছুমান এনেকুৱা কৃষক আছে যে স -সিহঁতে মানে মানুহ আছে সিহঁতে খেতি কৰিলেহে সিহঁতৰ মানে পেট উ মানে পেট ভৰিব আৰু পৰিয়াল চলিব কিন্তু যদি এনেকে গৰম যদি খৰ মাৰি দিয়ে আমাৰ কৃষক সকলৰ খেতিও ভাল নহব আৰু তাৰ ফলত মানে আমাৰ খাদ্যও কমিলে খাদ্য কমাৰ ফলত খাদ্যটো বাৰু বেলেগ কথা কিন্তু কৃষকসকলে যেতিয়া চলিবলৈ টান হব সিহঁতৰ বহুতো অসু
হয় আমি আমি যদি তাৰ যদি কিবা উপায় এটা উলিয়াব পাৰো তেতিয়াহ'লে আমাৰ ভাল আছিল
হয় হয় আজিকালিতো চৰকাৰে বহুতো মানে এনেকুৱা সুবিধা কৰি দিছে আমাক এতিয়া যোনখিনি মানে কৃষকসকল সেই সকলক দুমাহৰ মূৰে মূৰে দুইহেজাৰ টকা কৈ দিয়ে দুমাহ চাৰি মাহৰ মূৰে মূৰে সেই টকাৰে যদি কৃষক সকলে নতুন কিবা চিন্তা কৰিব পাৰে সেই খেতিত প্ৰয়োজনীয় মানে এনেকুৱা পানী যোগান ধৰা কিবা সেইটো মানে কৰিব লাগে
হয়
আমাৰ এতিয়া যেতিয়া আমাৰ বানপানী হয় বানপানী সেই ফলত উ মানে নদী কাষৰীয়া অঞ্চল বিলাকৰ মানে নদী কাষৰীয়া প্ৰায়বিলাক অঞ্চল দেখি দেখিবলৈ পোৱা যায় গছ গছনি ভৰা বানপানীৰ ফলত সেই অঞ্চল খিনি মানে উম কাষৰ যিখিনি গছ গছনি খহি পৰা দেখা যায় তাৰ ফলতো মানে আমাৰ গছ গছনি নাইকিয়া হৈ গৈছে সেইটো এটা প্ৰাকৃতিক কাৰণ হলেও যদি আমি স সেই সংৰক্ষণ কৰিব পাৰো আমি যেনে কাষৰ নদীত গাছত যদি আমি ওখ ওখকৈ ৱাল পুতি দিব পাৰো সেনেকে যদি আমি সেইটো এটা মানে আমি কাম কৰিব পাৰো মই ভাবোঁ
হয় পাৰি বাৰু কিন্তু অ তুমি এতিয়া চাবা হা আমাৰ এতিয়া গাঁৱৰ গাঁৱৰ যোনটো লোক তেওঁলোকৰ স্বাস্থ্য বহুতো ভালে থাকে এ তেওঁলোকে নদী পানী নদীৰ হাৱা গছ গছনি গছ গছনি ভালদৰে এ উ মানে গছ গছনিৰ পৰা শুদ্ধ বায়ু পায়। যান বাহনৰ
আজিকালিতো গাঁৱতো যান বাহন দেখিবলৈ পোৱা যায় প্ৰতি ঘৰে ঘৰে কিন্তু, ত আমি যদি যান বাহন মানে নহলে নহয় কিন্তু আমি যদি অ একেবাৰে আমাৰ বোলে ইয়া পৰা অকমান দূৰত যদি কিবা কাম এটা আছে আমি তালে যদি গাড়িখন বা বাইকখন নিনি যদি আমি চাইকেল বা খোজ কঢ়ি যাও তেতিয়াতটো আমাৰ স্বাস্থ্য কিমান ভালে থাকিব এতিয়াতো আমি এনেকুৱা কৰিব লাগে যে- আমি গাড়ী বাইকতকৈ আমি চাইকেল চলাবলৈ লাগে বেছিকৈ। তাৰ ফলত আমাৰ দেহত তেজ চলাচল- কৰিব আমাৰ মানে কিছ যিবিলাক মানে বিষ চিষ আছে সেই বিষ বিলাকো মৰিব। আৰু এনেকুৱা হব লাগে যে আমাৰ যিখিনিতে বৰষুণৰ পানী বৰষুণৰ পানী আমি কবাত মানে জমা কৰিব লাগে আৰু সেইখিনি আমি মানে- চাকি মেলি মানে ভালকৈ চাকি মেলি শুদ্ধ কৰি মানে সেইখিনি আমি- প্ৰয়োজনত কৈ কিহবাত ব্যৱহাৰ কৰিব পৰাকৈ মানে আমি কৰি তুলিব লাগে তাকে ভাবো মানে। আমাৰতো গছ গছনি নহলেতো আমি জীয়াই থাকিব নোৱাৰিম।
হয় আমি গছ গছ গছনি আমি এ আমি চহৰত তো ৰোৱা ব্যৱস্থা কৰিব লাগে।
হয় হয়।
হ
বাৰু তোমাৰ লগত কথা পাতি ভাল লাগিল। আগলেও এনে ধৰণৰ আল মানে কথাবিলাক আলোচনা কৰিবলৈ তোমাৰ লগত যোগাযোগ কৰিম।
হব ধে ধন্যবাদ।